হেল্ল'।
হেল্ল'।
হয় শুনা পাই আছো তোমাৰ ভইচটো।
অ', শুনা পাইছেনে।
হয়, হয় পাই আছো, পাই আছো।
অ', অ' উম কি কৰিছা।
মই এনেই আছো তুমি কি কৰিছা।
মও আছো এনে অহ ভাল নে।
ভাল ভাল তোমাৰালোকৰ ভালনে।
ভাল ভাল ভাল মই তোমাৰ লগত এটা বিষয় আলোচনা কৰিম বুলি ভাবিছিলো।
হয় হয় কেনেকুৱা হ'ব বিষয়টো কোৱাচোন।
বিষয়টো হৈছে আমাৰ স্বাস্থ্যয় খণ্ড স্বাস্থ্য আৰু। টো শিক্ষা খণ্ডৰ উন্নয়ন উন্নয়নমূলক কাম।
হয় হয় হয় হয় একদম সুন্দৰ এটা বিষয় হব তুমি সুন্দৰ এটা বিষয় বাছি লৈছা।
হয়।
হয়।
এই বিষয়টোৰ ওপৰত এতেকে আমাৰ চিকিয় স্বাস্থ্যমূলক কেন্দ্ৰ সেই স্বাস্থ্যমূলক কেন্দ্ৰ খিনি আগতকে অলপমান মানে অকমান উন্নয়ন হৈছে।
হয় হয়।
কিন্তু উন্নয়ন উম উম কিন্তু উন্নয়ন হৈছে কিন্তু সেই উন্নয়ন খিনি আমাৰ পৰা কাঢ়ি লৈ আছে আমাৰ বৰ্তমান কাৰণ যিখিনি প্ৰাইভেট হস্পিটেল
হয় হয় হয়
দে আজিকালি তুমি দেখিবলৈ পোৱা গৈছাই চাগে প্ৰাইভেট হস্পিতেল স সমূহলৈকে আমাৰ যিখিনি লোক আছে সেই লোক খিনি যায় কিন্তু আমাৰ যি উম যি চৰকাৰী হস্পিতেল আছে সেই হস্পিতেল খিনিলে তেওঁলোক নাযায় এটা কাৰ এটা কাৰণত নাযায় যে তেওঁলোকে ভাবে ইয়াত ফেচিলিটি নাই কিবা নাই কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে আমাৰ স্বাস্থ্য খণ্ড খিনি বহুতো ফেচিলিটি আনি দিছে যেনেকে কবলৈ গলে আমাৰ এতিয়া প্ৰত্যেকটো স্বাস্থ্য খণ্ডতে এ চি লগাই দিছে আমাৰ ৰাই ৰাইজৰ কষ্ট হয় বুলি এচি প্ৰদান কৰিছে এ চি লগাইছে আৰু তাৰ লগতে আমাৰ স্বাস্ আৰু শিক্ষামূলক খণ্ড খিনি আগতকে বহুতো এতিয়া নতুনকে আমাৰ বিজ্ঞান কেন্দ্ৰ বুলি এটা উ বিল্ডিং দিছে সেই বিল্ডিঙত বহুতো মানে নানান ধৰণৰ বস্তু আনা দেখ দেখিবলৈ পোৱা গৈছে। আমাৰ স্কুল খণ্ডক স্কুল বিলাকত সেই তাৰ তাৰ তাৰ ফলতো আমাৰ বহুতো নানান ধৰণৰ বিদ্যালয়সমূহত কাম কাজ কৰি আছে। উম',
হয় হয়
তাৰ ওপৰত এনেই তুমি কি
হয় তুমি এটা ঠিক সুন্দৰ কথা কৈছা মই সেই তোমাৰ মই হস্--মই যি স্বাস্থ্য খণ্ডৰ কথা কম কিন্তু তাৰ আগতে মই ক'ব লাগিব তোমাৰ শিক্ষা খণ্ডৰ কথা শিক শিক্ষাখণ্ড তোমাৰ কিমান আহ আমাৰ উন্নত উন্নয়ন হৈছে শিক্ষা খণ্ডৰ কথা ক'বলৈ গ'লে আমাৰ যি আ আন আন্তঃগাঁথনি ক'ব লাগিব বিদ্যালয় শ্ৰেণী কোঠাসমূহ বিদ্যলয়ৰ শ্ৰেণীকোঠা আগত তুলনাত আমাৰ আ বৰ্তমান বহুতো উন্নত হোৱা দেখা গৈছে আৰু চোৱা তুমি আগৰ তোমাৰ শ্ৰেণী কোঠা আছিল এখন ডে্ক দুখন তিনিখন ডেস্ক বেঞ্চ আছে আৰু তাৰ লগতে শিক্ষকৰ এখন চকী আৰু তাৰ লগত টেবুল কিন্তু তাৰ বিপৰীতে এট এতিয়া বৰ্তমান কি হৈছে আমাৰ তোমাৰ ডেস্ক বেঞ্চটো বা নাইকিয়া হৈ যোৱা নাই আছে কিন্তু তাৰ লগতে আগৰ যি অ বৰ্ড আছিল কিন্তু তাৰ বিপৰীতে এতিয়া আমাৰ ডিজিটেল ক্লাছৰুম ডিজি তে ক্লাছৰুম আছে আৰু তোমাৰ স্মাৰ্ট বৰ্ড স্মাৰ্ট বৰ্ড ও হৈছে সেই সমূহ ছা কবলৈ গ'লে এটা আ শিক্ষা খণ্ডৰ মানে বহু এটা ভাল ভাল উন্নয়ন আৰু চোৱা তুমি দেই সেই ক'লো যে তোমাৰ ক্লাছৰুমৰ উন্নয়নৰ ডিজিটেল ক্লাছৰুম হল আৰু তোমাৰ আগতে লাইব্ৰেৰী লাইব্ৰেৰী তেনেকে দেখা যোৱা নাছিল আছ আছিল কিন্তু সেই লাইব্ৰেৰী সমূহত তোমাৰ কিতাপৰ যি ভঁৰাল আছিল কম আছিল
হয় এ তুমি যে তুমি যে এতিয়া কলা আমাৰ ডিত ডিজিটেল ৰুমৰ কথা কিন্তু মই এটা কথা ক'বলৈ যাওঁ যে কিছুমান এনেকুৱা শিক্ষক আছে সেই শিক্ষকসকলে ডিজিটেলত। ভাবে ইউটিউবত লগাই দিয়ে কিন্তু সেইটো ভুল কাম কৰে কিন্তু তেওঁলোকে ইউ-ইউটিউবত লগাই শিক শিকাব নালাগে, নিজে অংক খিনি কাম বা যিখিনি বিজ্ঞানৰ বা যিখিনি আমাৰ গণিত সেই গণিত খিনি আমাৰ নিজে কৰি দেখুৱাব লাগে, কিন্তু সেই কিছুমান শিক্ষক এনেকুৱা শিক্ষক আছে যে চাই থাক প্ৰিঞ্চিপাল আহিছে ছাৰ আহিছে ন প্ৰিন্ঞ্চিপাল চাৰে কিবা ক'ব নেকি, কিন্তু যি যেতিয়া প্ৰিন্ঞ্চিপাল নাহে বা কোনোবা নাহে সেই প্ৰিঞ্চিপাল ছাৰৰ নহা দিনাখনি কি কৰিব তেওঁ বহি থাকিব বহি পেলাই আমাৰ ইউটিউব, ইউটিউবত উলিয়াই দিব ইউটিউবত উলিয়াই এইখিনি এনেকে বুজাই থাকিব কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীয়ে একোডাল বুজি নাপায়। একো ডাল বুজি নেপায় সেই বুজি নোপোৱাৰ ফলত আমাৰ সেইটো বহুত অসুবিধা হৈছে ডিজিটেল। কিন্তু বৰ্ডত যেতিয়া বুজাব বৰ্ডত যেতিয়া বুজাব সেই বুজি তেতিয়া ধুনীয়াকে বুজি পায় কিন্তু যেতিয়া ডিজিটেল বা ইউটিউব চিটিউবত তেনেকে লগাই দিব লগাই দিয়াৰ ফলত আমাৰ ছাত্ৰ-ছাত্ৰী বুজি নাপাই কিন্তু কয় মানে এতিয়া লাজ পাই না তুমি, তুমি জান তুমি জানিলা মই নোজানিলোঁ সেই নাজানিলে সি জননাতটো কৰি হয় ছাৰ বুজি পাইছোঁ কিন্তু যিটোয়ে বুজি নাপায় সিটো ক'বলৈ অলপ মানে স সংকোচ কৰে, সেই সংকোচ কৰাৰ ফলত সি একোদাল বুজি নাপায় সেই বুজি নোপোৱাৰ কাৰণে সেই চিলেবাছ ত' তাৰ চিলেবাছ হৈ থাকে, ঘৰত সি হাজাৰ আহি পঢ়িলেও সেই চছিলেবাচটো সম্পূৰ্ণ কৰিবকে নোৱাৰে।
নোৱাৰে, নোৱাৰে হয়, হয় তুমি একদম এটা সুন্দৰ কথা কৈছা, সেইটোৱে এ আৰু এটা অ', তোমাৰ শিক্ষা খণ্ডত সেইটো তোমাৰ কিছুমান অ', বিসংগতি দেখা যায় তাৰ লগতে তোমাৰ আমাৰ যি ন শিক্ষা শিক্ষকসকলৰ তোমাৰ নতুন, নতুন মানে প্ৰশিক্ষণ দিয়া দেখা গৈছে, শিক্ষকৰ কেনে কৌ নতুন পাঠদান নতুনকৈ পাঠদান কৰিব লাগে তেওঁলোকে। আমাৰ ছাত্ৰ-ছাত্ৰী কেনেকৈ বুজালে আমাৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে তোমাৰ লাভ কৰিব পাৰিব, এনেকুৱা বহুতো তোমাৰ অ', হেৰি কৰা গৈছে আৰু এই যি সমূহ আগৰ যিসমূহ এ ক্লাছৰৰুমৰ কথা ক'লে সেই ক্লাছ ক্লাছৰুমত ইণ্টাৰনেটৰ সংযোগ। কৰিছে সেই ইণ্টাৰনেটৰ সংযোগ। আমাৰ ছাত্ৰ-ছাত্ৰীক জ্ঞানৰো অ', বহুতো আজি কালি ছাবাছোন ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞানৰ ভঁৰালটো বহুত বেছি ডাঙৰ আৰু তোমাৰ পাই পাঠ্যক্ৰম আৰু দক্ষতাৰ কথা কবলৈ গ'লে এতিয়া আমাৰ ছাত্ৰ-ছাত্ৰীলে বহুতো পাঠ্যক্ৰমৰ লগতে বহুতো জ্ঞান বহুতো জ্ঞানে জানে তুমি জানা নাই যে ছচিয়েল মিডিয়াৰ কথা ক'লে ছচিয়েল মেডিয়াতো বহুত জানে। আৰু তোমাৰ প্ৰযুক্তিবিদ্যা, প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো তেওঁলোকে বহুতো অ', দেখা বহুত টো মানে তেওঁলোক আগবঢ়া দেখা যায় আৰু তুমি তেতিয়া চাবলৈ গ'লে উচ্চ শিক্ষাৰ আৰু গৱেষণ যি মানে উচ্চ শিক্ষাৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰীসকলে যায়। তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰোতে যেতিয়া কিছু কোনো এটা চাবজেক্টৰ যেনিবা আহ গৱেষণা বা তোমাক প্ৰেক্টিকেল কৰিব লাগিব, সেই প্ৰেক্টিকেলৰ আগৰ যি প্ৰেক্টিকেলৰ তোমাৰ ইনষ্ট্ৰমেণ্ট মানে সঁজুলিসমূহ আছে। তাৰ বিপৰতে এতিয়াও তোমাৰ বহুতো ভেয়াইটিজ, ভেৰাইটিজ সঁজুলি। আহ, আমাৰ বিজ্ঞান কে ৰখা দেখা যায় সেইসমূহত তোমাৰ শিক্ষা খণ্ডত বহুতো উন্নত। হোৱা দেখা গৈছে উম। আমাৰ শিক্ষা আমাৰ এই শিক্ষা নীতিটো এটা ভাল তোমাৰ অ বহুতো বহুতো উন্নত হয় আৰু তাৰ লগতে আমাৰ স্বাস্থ্য খণ্ডৰ কথা কব লাগিব, স্বাস্থ্য স্বাস্থ্য খণ্ডতো তুমি বহুতো কথা ক'লে স্বাস্থ্য খণ্ডডো বহুতো উন্নত হৈছে, এতিয়া তুমি কলা যে অ প্ৰাথমিক সেৱা আমাৰ গাঁৱে গাঁৱে যে গাঁৱ গ তোমাৰ হেৰি আহি তোমাৰ স্বাস্থ্য খণ্ডৰ উম যিসমূহ সহকাৰী তেওঁলোক বি বিষয়ে আহি পেলাই আমাৰ গাঁৱে গাঁৱে ঘৰে ঘৰে আহি পেলাই তোমাৰ হেৰি তোমাৰ চেকাব কৰে, বদি চেকাব কৰে, কিবা যদি বেমাৰ হৈছে ভাল আহ লগত কথা পাতিবলৈ পৰামৰ্শ দি থৈ যায়। এইসমূহত তোমাৰ স্বাস্থ্য খণ্ডৰ এটা অ ভাল ভাল পদক্ষেপ বুলি ক'ব লাগিব আচলতে।
হয় হয় হয় তুম এতিয়া তুমি যে কৈছা স্বাস্থ্য স্থাথ্য খণ্ডৰ আহি পেলাই তেনেদৰে খবৰ লয়হি বা তেনেদৰে গাড়ী আহে গাড়ীত তেনেলোকে গাড়ী ৰাখে এটা জেগা ৰাখি পেলাই সেই গাঁওখনৰ পৰিদৰ্শন কৰে আৰু তাৰ লগতে আমাৰ শিক্ষাখণ্ডৰ যিসকল ছাত্ৰ-ছাত্ৰী বা ছায়েন্সৰ যিসকল অকল ছাত্ৰ-ছাত্ৰী সেই যিসকলে মানে ডক্টৰ পঢ়িম বুলি ভাবিছে, তেওঁলোকক এটা এতিয়া আমাৰ গৰম বন্ধত এটা শিক্ষণ দিছে। সেই প্ৰশিক্ষনতটো হৈছে আমাৰ নিজে উ ছাত্ৰ ছাত্ৰী বা এটা এনেকা টিম বনাই দিছে দহজনীয়া টিম, সেই দহজনীয়া টিমটোৱে গৈ ঘৰে ঘৰে এখন প্ৰচিডিং বনাব লাগে, সেই প্ৰচিডিংখন বনোৱাৰ পিছত তেওঁলোকে ঘৰে ঘৰে গৈছে গৈ সেই কি হৈছে? কি আপোনালোকে মেলেৰিয়া কিবা কিবি এনেকে স্বাস্থ্য গোটেই তেওঁলোকৰ চৌপাশটো চাইছে চৌপাশটো চাই আমাৰ শিক শিক্ষা খণ্ডক আহি জনাইছে সেই শিক্ষা খণ্ডই আকৌ গৈ পেলাই আমাৰ যি ডক্তৰ আছে যিসকলে তেওঁলোকক এই পাৰ্মিশন দিছে সেই পাৰ্মিশন খিনিক জন জনাইছেগে এইটো এনেকুৱা হৈ আছে এইটো, এইটো কৰিব লাগিব তেওঁলোকে সেই প্ৰশিক্ষণটো গোটেই প্ৰচিডিং খত বনাই তেনেকে লে সেই প্ৰচিডিং খন এ তেওঁলোকে গৈ আমাৰ যি স্বাস্থ্য স্বাস্থ স্বাস্থ্য কেন্দ্ৰ আছে সেই স্বাস্থ্য কেন্দ্ৰত জমা দিছে কিন্তু সেই তাৰ ফলত আমাৰ ছাত্ৰ-ছাত্ৰীও লাভ লাভজনক হৈছে, আৰু ছাত্ৰ-ছাত্ৰী লাভজনক তেওঁলোকে বুজি পাইছে কথাখিনি কেনেদৰে কি কৰিব লাগিব। তাৰ লগতে আমাৰ যি স্বাস্থ্য কেন্দ্ৰ সেই স্বাস্থ্য কেন্দ্ৰওলাভ যে কি জানিছে তেওঁলোকে কথাখিনি কো অ কথাখিনি অলপ মানে কি কি আমাৰ স্বাস্থ্য বা পৰি আমাৰ যি গাঁৱলীয়া অঞ্চলত আছে সেই গাঁৱলীয়া অঞ্চলত ডে-ডেংগুৰ পৰা বা মেলেয়াৰ পৰা কেনেদৰে বাচিব লাগ বাচিব লাগিব তেওঁলোকক যি ছাত্ৰ-ছাত্ৰীসকলক আছে সেই ছাত্ৰ ছাত্ৰীসকলক স্কুলত স্কুলত বুজাইছে সেই বুজোৱাৰ ফলত আহি পেলাই আমাৰ গাঁৱে গাঁৱে তেওঁলোকে সজাগতা সভা দিছে, সজাগতা সভা দি সেই তেওঁলোকে ছাত্ৰ-ছাত্ৰী যি খিনিয়ে বুজাইছে, বুজোৱাৰ ফলত আমাৰ ছাত্ৰ-ছাত্ৰী খিনিও উন্নয়ন হৈ গৈছে আৰু তাৰ লগতে আমাৰ স্বাস্থ্য কেন্দ্ৰও উন্নয়ন হৈ গৈছে
হয় হয় তুমি একদম সুন্দৰ কথা কৈছা, এতিয়া তুমি এটা কথা অ চৰকাৰে তুমি এটা কথাত লক্ষ্য কৰিছা নে মই নাজানো কিন্তু এটা মই মোৰ লক্ষ্য দৃষ্টিত তোমাৰ চৰকাৰে এটা এটা সুন্দৰ পদক্ষেপ লৈছে, কি লৈছে গম পাইছানে নাই? স্বাস্থ্য বীমা আমাৰ স্বাস্থ্য বীমা যি আৰ্থিক সুৰক্ষা, আমাৰ চৰকাৰে এটা মা-মানে তোমাৰ যি দৰিদ্ৰ লোকসকলে এটা এটা কাৰ আয়ুস্মান এটা কাৰ্ড আয়ুস্মান কাৰ্ড বুলি এটা কাৰ্ড দিছে সেই কাৰ্ড তোমাৰ তোমাৰ যদি এটা বছৰত যদি তোমাৰ যিকোনো এটা অপাৰেচন কৰিবলগীয়া হয় বা ডাঙৰ বেমাৰ বেমাৰ। ভাল কৰিব লগা হয় সেইটোৱে সেই আয়ুস্মান কাৰ্ডখন থাকিলে তোমাৰ মানে। মানে হস্পিতালৰ পৰা বহুতো সুবিধা সুবিধা তেওঁলোকে চৰকাৰৰ ফালৰ। প্ৰদান কৰে এইটো এটা উম চৰকাৰৰ এটা ভাল আঁচনি বুলি ক'ব লাগিব আচলতে।
অ, অ হয়, হয়।
তুমি এই সময় তোমাৰ এই সময়ে তোমাৰ আমাৰ নিবনুৱা যি লোকসকলৰ বহুতো। বহুতো ধৰণৰ পৰা মানে এটা থকা দিয়া দেখা যায় এটা আচলতে। তুমি চাবা দেই এজন ব্যক্তি এজন নিবনুৱা বা দুখীয়া দৰিদ্ৰ ঘৰৰ এজন ব্ক্তিয় যেম কিবা। তাৰ ডাঙৰ বেমাৰ হ'ল দেই সেই বেমাৰটো। তুমি এখন চৰকাৰী চিকিৎসালয়লৈ লৈ গ'লা চৰকাৰী চিকিৎ অ কম চে কম বহু অ অলপ তোমাৰ প্ৰাইভেট হস্পিক কমট। অ বেছি কম টকা খৰচ কৰিলেও কিন্তু ইমানো কম টকা খৰচ নহয় সেই এ সেই ব। ক্তিজনে আহ সেই সিমানতটো টকা মানে এ গোটাব নোৱাৰে কিন্তু সেই। সেই গোটাব নোৱাৰা কাৰণে। এ চৰকাৰে এটা যিটো পদক্ষেপ লৈছে আয়ুস্মান কাৰ্ডৰ যি এটা। সেই পদক্ষেপ এইটো এটা সুন্দৰ পদক্ষেপ বুলি মই ক'ম। নে তুম কি কবা পৰা।
এতিয়া আমাৰ এতিয়া মই তোমাক কবলৈ গলো তুমি আয়ুস্মান কাৰ্ডৰ বিষয়ে কৈছা। সেই আয়ুস্মান কাৰ্ডটে আমাৰ চৰকাৰে ধুনীয়া পদক্ষেপ দিৈছে সেই আয়ুস্মান কাৰ্ডটো বা আমাৰ এতিয়া ৰেচন কাৰ্ড। যি আমাৰ বি পি এল কাৰ্ স বি পি এল কাৰ্ডৰ পৰা আমি টুৱেট পাৰ্চেণ্ট বা। কিমান পা কিমান পাৰ্চেন্ট মই সঠিকভাৱে নাজানো। তে তাৰ পাৰ্চন ৰেহাই পাইছো বা আমাৰ যি আয়ুস্মান কাৰ্ড তাৰ পৰাও ৰেহাই পাইছো। আৰু এটা কথা তুমি যে ক'লা ফাণ্ডৰ পৰা আমাৰ পইচা ৰেহাই পাইছোঁ, কিন্তু এটা কথা। এতিয়া তোমাৰ পেচেণ্টাৰ, পেচেণ্টাৰ লগত যি কেইজন থাকে সেইকিজনৰহে বেছি, আজিকালি মানে। কি হৈছে, হোটেলত ভাত খাব ভাত খাই সেইকেইজনে। সে তেওঁলোকৰ লগতে বেছি পইচা খৰচ হয়, কিন্তু আমাৰ চৰকাৰে। সুবিধা, সুবিধা দি, সুবিধা দি থৈছে, সেই সুবিধাৰ ফলত আমাৰ। কিন্তু, চ পেচেণ্টজনক কোনো ধৰণৰ পইচা দিব লগা নহয়, কিন্তু। যিকেইজন তেওঁৰ লগত। থাকে সেই তেওঁলোকৰ পইচাটো মানে খোৱা বোৱাত খৰচ হয়, ত আয়ুস্মান কাৰ্ডৰ পৰা। আয়ুস্মান কাৰ্ডে আমাৰ বহুতো সহ সহায় সুবিধা দিছে, এতিয়া প্ৰদান কৰিছে। আৰু আগতে আমি বা বাহিৰৰ পৰা টেবলেট তিল সেই দৰৱ, সেইখিনি কিনিব লাগে। বা ডক্তৰক নিদিবগে কিন্তু আজিকালি সেই বস্তুটো বহুত উঠাই দিলে। গতি কিন্তু ড্ৰপ সেই যি চিভিললৈ পি লাগিব, চিভিলৰ পৰা যিখিনি দৰৱ পাতি লাগে। সেইখিনি চিভিলৰ পৰা প্ৰদান কৰিব সেই চিভিলতে পায় সেই চিভিলে কি বুলি কয় চোৱা চ। কৰিব সেই তিল খিনি দৰৱ কিনি আকৌ দি পঠিয়াব কিন্তু যিখিনি বাহিৰৰ। কিবা তিনিমহীয়া চাৰিমহীয়া কোৰ্চ দি পঠিয়াব, সেই কোচৰ পিল খিনিয়ে আমি বাহিৰৰ পৰা।
হয়, হয়, হয় তুমি এটা অ' বহুত মানে সুন্দৰ কথা কৈছা, এতিয়া তুমি। আমাৰ আমি যি দুটা খণ্ডৰ কথা মানে আলোচনা কৰিলো, সেই দুটা খণ্ড তোমাৰ কেনে। ক'বলৈ গ'লে, চাবা দেই তোমাৰ শিক্ষিত মানুহে স্বাস্থ্যৰ। অ' বি-বিষয় মানে বেছি সচেতন হৈ থাকে, আকৌ তুমি চাবা চন, তুমি। আৰু সুস্থ চা ছাত্ৰ এজনে ভালদৰে পঢ়িব পাৰে আৰু গতিকে তে। মানে বিদ্যালয়লৈ ধুনীয়াকে নিয়মীয়াকৈ যাব পাৰে সেই স্বাস্থ্য ভালে থাকিলে। সেইটো তোমাৰ আৰু উম নাই সেই মানে কি শিক্ষিত ব্যক্তিসকলৰ কিছুমান মানে পুষ্টিকৰ খাদ্যও খোৱা দেখা যায় দেই, আৰু স্বাস্থ্যৰ সেয়া আৰু শি শিক্ষাৰ ই মানে এনেকুৱা কিছুমান কাৰণতে অহ' জড়িত হৈ থাকে। আৰু বাৰু এ আজিলৈ ইমানতেটা সময় হৈ গৈছে তোমালোকৰ, তোমাৰ পৰা বহুত কথা শিকিব পাৰিলোঁ বাৰু আজিলৈ ইমানতে ৰাখিছোঁ দিয়া।